হেল্ল'!
অ', কি কৰিছা?
অ', এয়া এ ভাতগিটা খাই উঠি অকমান বহিছোঁহি।
অ', ৰাতিপুৱা ভাতনে আবেলি দুপৰীয়া ভাত খাইছা?
ৰাতিপুৱা, দুপৰীয়া বুলিবলে নাই ভাত এবাৰেই খাওঁ মানে।
অ'।
তাকে, তাতে ৰাতিপুৱা সি গাখীৰ চাহ এনেকে পুৰি বনাইছিলে মানুহজনে খাই দিলোঁ যে।
অ'।
তাপা সেইকাৰণে হেৰি ভাতটো খোৱা আৰু দেৰি হৈ গ'ল। অ', গেছ হ'ব, গেছ হ'ব দেই, গাখী চাহ তাকেহে। এই আগতে ইমান গাখীৰ চাহৰ প্ৰতি সেই নিচাটো নাছিলে দেখোন এতিয়া গাখীৰ চাহ কন খালেহে ভাল লাগে।
অ', বয়স হৈ, হৈ আহিছে আৰু।
তাকে, বয়স হৈ আহিছে যে, নক'বই আৰু।
উম, ভাতটো কিহেৰে খোৱা?
ভাত আপোনাৰ সেই মাছ ছিলে তাৰপিছত আকৌ মটৰ মাহ, ঢেকীয়া, আলু এনেকে ভাজি। অ', তাপা খাৰলি আছিলে সেয়াই।
তোমাৰ মোবাইল-মা মোবাইলটো হাতত লৈ আছানে কি?
হাতত লৈ আছোঁ অ'।
অ', ইক' হৈ গৈছিলে।
অ', এতিয়া?
এতিয়া নাই হোৱা।
অ'। বাকী ভাত, পানী খালেনে?
ভাত খালোঁ অ', আমাৰ এই ৰাতিপুৱা সোনকালে খাওঁ নহয়, সোনকালে খালোঁ তাপা এতিয়া চাহ খালোঁ।
অ'।
তাপা এই সেই, তাকেহে লগ লগৰ এজনী ঘৰ সেই ৰুবলৈ কাইলে বোকা দিব বহুত পানী।
অ'।
এতে বোকা দি থৈছে তাৰপা এজনী আজি আমাৰ লগৰ সেই ৰুইছিলোঁ বুলি যে, কৈছিলোঁ কালি।
অঁ অঁ।
সিহঁতৰ ঘৰ এজনী গৈছিলে হাজিৰা ৰুবলে।
অঁ।
একদম কৰঙণ চুকত হেনো মস্তছ এই জুক এটা নহয় পানীৰ জোক এটা।
ইচৰাম তাপাচত গমেই নেপায় মানে।
অ মানে পানীতো সৰহ যে, এআঁঠু যে মেখেলা দি বগাই পেলা দি তাত পালেগে চাগে।
অঁ।
ইমান জোক কেনেকেনো আমি কি কৰিম আও মই বেছি পানী হ'লে মই নোৱাৰিম পাই।
হয় হয়।
ভয়হে লাগিছে।
তাকে এনেকুৱা পানীত, সেই পানী কমিলে ৰুলে নহব জানো।
তাকে কৈছো জানো কি হয়, কাইললে ৰুবলৈ আজিতো এতিয়া বৰষুণ দি থাকিলেতো কাইলে, পানী বেছিহে হ'ব।
অ চিন্তা কৰি আছো, তাৰপৰা ইমান পানীত সেই, কৈছে সেইজনী ইমান পানী এইকেইজনীয়ে নোৰোৱেহি দেই এনেকে বুলি কৈছে।
অ অঁ।
এতিয়া জানো কি কয় আও কি ভাবে আৰু নাজানো আও দেই। মই হ'লে ৰুব নোৱাও। এনেই বাওঁ দেখি গম পোৱাই নহয় আৰু মোৰ জুকলে কিমান ভয়।
অ তাকেই সেইকাৰণে কৈছো।
উম।
মই নোৱাৰিম দেই।
তাকেহে পাই আৰু ইমান ৰবা সেই দেৰিকে ৰুলে নহব জানো।
তাকেহে পাতি চাব লাগিব যাব লাগিব মানুহজনীৰ ওচৰলে যদি দেৰিকে ৰুলে হয় তেতিয়া হেই, কৰিমগে আও।
অঁ সিহতৰ সেই সন্মুখতেহে হয় ন, সন্মুখ কনহে।
অঁ অঁ সন্মুখৰ কণ।
অঁ অ।
সন্মুখকণ আৰু এই দে দেউৰী পথাৰতো দিব বুলি কৈছে। দৰকাৰ হলে হয় দেউৰী পথাৰতে ৰুই দিমগে আও শুকান আছে যদি।
উম ওম আৰু হয় নহয় গমপাই ছে নাই মানুহ বিলাকৰ এনেও আপুনি বগাই যাত নে গম নোপায় নহ পিছতহে গম পায়।
অঁ কিটিক কিটিক কামুৰি আছে হেনো জিদডাল মস্ত জোক বোলে।
উম। আমাৰ সেই মানুহজনৰ হেনো সৰুতে তেনেকে খেলি থাকোতে নে সেই জোক সোমাই।
অঁ গম পাও নহয়।
অ আপুনি সেয়া গম পায়ে নহয়।
উম,
সেইটো কাৰণে মোৰ সদায়, সেইটো কথা ভাবিলেহে। অঁ সেইটো কথা ভাবিলেই ভয় লাগে, এনেই ভয় নালাগে বাও।
উম বহুত ভয় লাগে দেই, মোৰ এনেও ভয় লাগে জোকটোৱে লাগিলে মোৰ ভয় লাগে।
উম, আৰু মতা মানুহটো অকণমান ভালে মাইকী মানুহ আও বেয়া।
উম আৰু বেয়া অঁ এইবোৰ হঁহাৰ কথাও নহয়, লাজৰ কথাও নহয়। উ বহুত বইল। উম আৰু মোৰ জোক বুলিলে মোৰ বহুত ভয় লাগে মই কৈছো নহয়, আৰু নাচ নাচি যেতিয়া আহিব জোক টো
হুম উম।
এতিয়া ভাত পানী কিহেৰে খালা?
ভাত আপোনাৰ সেয়া হেৰি মটৰ ঢেকীয়া আলু ভাজি আকৌ খাৰলি আছিলে মাছ আছিলে।
অ, খাৰলি কৰ পৰা আনিছিলা।
এই আমাৰ এই বাবা যে যায় আমাৰ বৰদেউতা এজনৰ লগত যে খুব ভাল যে বাবাৰ লগত।
অ গম পাইছোঁ অ
সিহঁতৰ ঘৰ পৰা অকণমান দি পঠিয়াইছিলে।
অ
কালি খালো আজি খালো খতমেই আৰু।
অ মইয়ো সেই সৰিয়হ আধা কেজিমান আনিবলৈ এজনক কৈ কৈ কৈ কৈ পৰা নাই অ।
অ এই ন খাই পেলাই বৰ ভাল লাগে।
অ মিক্সিত দি পেলাই সেই তেনেকে বনাব পৰা হলহেতেন। আৰু সৰিয়হ আনিলে নহ'ব নহয় আকৌ ৰদটোও দিব লাগিব।
উম আকৌ সেই আপুনি হেৰি নিম বুলি কৈছিলে নহয় এই কি বুলি কয় পিহনা।
অ পিহনা আনিম বুলি মই সেইটো বস্তুটো অনাগে নাইচোন হেৰি আনিম আনিব লাগিব দেই ওচৰ আমাৰ কাষৰ ঘৰত কাম কৰা মানুহটোক ক'ব লাগিব আনিবলে।
অ
আনি পেলাই অকমান অকমান গোটেইকেইঘৰে খাম বুলি। জলকীয়া তেল দি থৈ দিলে সেই সেয়াই বহুত দিন যাব নহয়।
অ অকমান অকমানকে খাবলৈ আৰু সেই আপোনাৰ দালি চালিত দিও খাই ভাল লাগে মাছৰ সৈতেও খাই ভাল লাগে।
ভাল লাগে অ।
পিটিকা কৰিও খাই ভাল লাগে মানে খোৱা বহুতকেইটা হেৰি আছে দিশ আছে।
কি আছে অঁ। মই হ পিয়াঁজ চিয়াজ দি পিটিকা কৰিও ভাল পাওঁ আকৌ টেঙা মৰা পাতো আছে খাম বলে দালি দিলে খাবলে আমাৰ মালিকে বেয়া পায় আকৌ।
এ আমাৰ আকৌ খাওঁ আমাৰ চবেই খাই বা বৰ ভাল লাগে খাই পেলাই।
আছে আমাৰ ঘৰত টেঙা মৰা পাত হেৰি তিনিজোপা চাৰিজোপা ৰুইছিলো হৈছে।
আমাৰ আকৌ সেই বাবাই কবাৰ পাৰা আনি ৰুইছিলে তাৰপিছত এই কাষৰ ঘৰ ল'ৰাটো সেই উ কেনেকে আমাৰ ঘৰ পৰা নিনি হেহঁতৰ ঘৰত ৰুই থৈ দিলেগে।
অ আমাৰ সেই অ এতিয়া তোমালোকৰ আছে নাই।
আমাৰ সেই এতিয়া আছে বাৰু দুজোপা নে তিনজোপা তাকে এই অকমানি অকমানি হৈ আছে।
হ'ব ডাঙৰ হলে তাক সেই আগটো হ'লে আগেকেইটা চিঙি দিলেহে বেছিকে ঠাল ঠেঙলি মেলে।
অঁ তেনেকুৱা হয় নেকি?
উম লেং লেঙীয়া হৈ যায় নহলে আগতটো ছিঙি কেতিয়াবা তিনিটা তিনজোপা আছে যদি দালিত দি খাই দিবা সেইকেইটা বাকী তেতিয়াহে আকৌ ডাঙৰকৈ জোপোহা হ'ব।
উম, উম
তেতিয়াহে ল'ৰা হৈ মামা কাষৰ ঘৰ সেই ল'ৰাটোৱে কিবা ক'ৰবাত ভিডিঅ' বনাবলৈ লৈ পেলানি হৈই আমি যে মাটি ৰুইছিলো কৈছিলো নহয় সেই আমাৰ এই তাত তাত লোৱা সেইঘৰ পাছফালে।
অ', অ'।
ওই তাৰ জেগাত হেৰি মা গৈছে ক'তনো তিতিবুৰি আছেগে ক'ব নোৱাৰো আৰু। লৈ গ'ল, এনেই চাবলৈ গৈছে সি।
সেই এনেকুৱা বৰষুণ খনত তিয়াব নালাগে তাক।
তাকে হেৰি পেহীয়েক গৈছে বাৰু পেহীয়েকে কোচত লয়ে গৈছে যাওঁতে। এতিয়া হেৰি আহিব চাগে।
তাকে, বাকী ভাত পানী কিহেৰে খালে?
ভাত ৰাতিপুৱা সেই চকুৱা চাউল বনালো।
উম।
ভাজি ভাত খালো। এতিয়া একো চিন্তা কৰা নাই দেখোন ভাজি অকমান আছে ল'ৰাই আহি তাকে খাব হি ভাই সেয়াই, সি মানে সেই আলু ভাজিয়ে চ খোৱা তেনেকে ভাল পায়।
অঁ।
আমালে একো কৰা নাই, নেখাওঁ।
অ' বাকী সেই মই কি বুলি কয়, আমাৰ হাঁহ পাঁচজনী মান পুহিছো নহয়।
অ'।
বাকী ডিম চিম লাগিলে কাৰোবাক সুধিবচোন?
অঁ লাগিলে মানে মোকে লাগি থাকে। দিম মই আমাৰ ল'ৰাটোৱে নাখায় বাৰু বৰকে, মই হাঁহ দিম বো বহুত ভাল পাওঁ খায়।
অ' হাঁহো পুহিছো আকৌ এই এতিয়া কইলাৰ পঞ্চাশটা মানো আনিছে
অঁ।
মানুহজনে।
অনা, অনা তেনেকে পুহিলে আমিয়ে ওচৰতে কণী দুই এটা খাবলৈ হয়। আমাৰ আকৌ সেই পুহিব নোৱাৰো আকৌ কইলাৰ।
অ' আমাৰো সেই তেনেকে জেগা নাই। সোনাই পেহী গৰু নাই যে আৰু মোৰো এইয়া অৱস্থা আকৌ, লোৱাই সৰু আকৌ, বাবাই কামলে নগলেওঁ নহয়, মানুহজন নগ'লেওঁ নহয়। সেইকাৰণে বোলো অলপ দিনলে গৰু নালাগে। তাৰপা সেইকাৰণে পিছফালে খেৰৰ ঘৰ আছিলে, খেৰৰ ঘৰটো ভাঙি পেলাই আপোনাৰ ই কয়লাৰ কেইটামানকে আনি পেলাই কয়লাৰ ঘৰকে বনাইছে অকমানিকে।
অ' ভালে আছে ভালে হৈছে সেইটোকে চিন্তা কৰিছে মিছাকে।
তিনিটামান মৰিলেই কয়লাৰ পোৱালি।
উ, কেনেকে মৰিলে এ পুৰা প্ৰথমতে পোৱালিবোৰ মৰে অ'।
অ' পোৱালি সৰু সৰু হৈ আছে বাৰু, সেয়াাই এতিয়া আপোনাৰ আৰু দুমাহ তিনিমাহ মান লাগিব চাগে।
অ' তেতিয়া পোৱালীবোৰ মৰেই প্ৰথম অৱস্থাত। স্থাত। উপায় নাই নহয়। জলকীয়া পুলি, বিহ জলকীয়া পুলি চুলি হৈছে নে?
বিহ জালকীয়া পুলি নাই নহয়।
মই হেৰি এই আমাৰ হেৰি সেইফালে সেইখিনি গাড়ী যে আছে ৰঙা গাড়ীখন থকা মানুহ ঘৰত আছে বিহ জলকীয়া পুলি, মোক দিম বুলি কৈছিলে বাৰু, আমাৰ ঘৰ পৰা জলকীয়া আনি পচাইছিলে।
অঁ, অ'।
মই যোৱাহে নাই, ময়ো পচালো আকৌ মোৰ গজিছে তিনিটা নে চাৰিটা।
অঁ আমাৰ সেই- আমাৰো পিছফালে জলকাীয়া, বুলি বি জলকাীয়া পুলি নে কি জলকীয়া পুলি নোজানো। একদম আপোনাৰ ধঢেৰ হৈছিলে তাৰপৰা সেই লৰাই। লৰায গচকি মেলি মাৰি পেলাই তাৰপিছত আকৌই দাদায়ও নিলে সি মই সেই ৰুই থোলে আমাৰ। পাই নিব পাৰিবা মোক কৰিব পাৰিবা বুলি তাৰপা হৈছে নে যায় জানো পাই গমেই নাপাওঁ।
আমাৰ ঘৰত এতিয়া মই ডাঙৰ বহুত একে বেলেগ জাত মানে সেইটো বহুত ডাঙৰ ডাঙৰ জাতৰ বিষ জলকীয়া পুলি আনিলো। কি পচাইছো যেনিবা পুলি কেইটামান গজিছ- এটা নিব পাৰিবা ডাঙৰ হ'লে।
অঁ দিবচোন দিব এই এটা কেতিয়াবা খাবলৈকে লাগে অঁ!
লাগে আৰু বেলেগ জাতৰ আমাৰ ইয়াত মাটিতো বেলেগ নহয় কেনেকুৱা হয়ঁ আৰ চাওঁ। মই সেই বস্তাত মই বস্তাত মাটি ভৰাইহে ৰুম বুলি ভাবিছোঁ।
অঁ তেনেকে ৰৰুৱাই ভাল গম পাইছে নে এইয়াপ- আপোনাৰ এনেকৈ ৰুব খাহী মাটিত ৰোৱাতকে।
অঁ বস্তাত মাটি ভৰাই পেলাই বোলো তেনেকে ৰুম সেনেকে ভাবিছোঁ কি হঁয় নাজানো হ'ব লাগে আৰু হয়ঁ নহয়। বৰ পানী নোপোৱা জেগাত ৰুই থলেই হ'ল।
তাকে হে এই এনেকে আপোনালোকৰ এই পিছফালে চালি দি থোৱা আছে নহয়।
অঁ তাতে হ'লেও ভৰাাই ভাই থওঁ বুলিলে পাৰি আকৌ ৰ'দৰ জেগা- ৰ'দ লাগিলে অকণমান উলিয়াইও দিব পাৰি।
অঁ তাকে তেনেকুৱাতে সে ভৰাই থ'ব পাৰিব ছাইডলে।
উমঁ মই তাকে কৰিম বুলি ভাবিছোঁ কি হয়ঁ আও।
ই লাগিলে আপোনালোকৰ ঘৰপৰাও আনিবগে পৰা হ'ব।
পাৰিব লাগিলেনো কি জলকীয়া ঢেৰকেইটানো দুটা এটা কেতিয়াবা অকমান- হ'ব বেছি জ্বলা খালেও বেয়া। পোৰা কাল এথোকা হৈছে তাকে ডাঙৰ হোৱা নাই।
অঁ আমাৰ আকৌ সেই মা ঘৰত আকৌ বেলেগ কল নাই অঁ কল সুধা পোৱা কল।
ধেৰ হয়ঁ ন।
উমঁ পোৱা কল মানে আপোনাৰ ক'বই নালাগে এসপ্তাহৰ মূৰে মূৰে পোৱা কল- ক হেৰি কাটে বুলি ক'লো মানে।
হ'লেও চব্জিটো ওলাই থাকে।
উমঁ আকৌ হে নহয় একেটা বস্তুকে বেছি দিন খায়ো ভাল নালাগে নহয়।
অঁ সেইটোৱে তুমি পুৰা অকল তাৰমানে এথোকা মানুহৰ ঘৰত লাভ নাই। এআশী এটা আনিব লাগে দুটা তিনটা- খাব লাগে সেয়াই। মোৰ আমাৰ ওচৰ- ওচৰ বোৱাৰীজনী কেতিয়াব আনিলে দিয়ে দুটা দিল সেই তেনেকে খাওঁ এই চকল চকলকে ভাজি খাওঁ মই।
অঁ মোৰো তেনেকে চিপচৰ নিচিনাকে ভাজি খাইে ভাল পাওঁ।
ময়ো।
আৰু সেই আপোনাক অকমান অঁ ঠিক আছে হ'ব অঁ।
উমঁ!